অ শুনিছ? অ।
শুনিছ?
উম শুনিছো দে।
উম ক?
কি কয় আছিলি?
এই আছিলো দে মোবাইলটোতে কাম এটা কৰি।
অ।
তই কি কৰিছ?
এই এ ওচৰতে গৈছিলো জন্মদিন এটা পাতিছিলে খাবলৈ গৈ পেলাই আহিছোহে এতিয়া। একদম ভৰি - চৰি বিষ হৈ গ'ল মানে তাৰপিছত আকৌ দিনতো হে টাউন গৈছিলো। অ তাত ঘূৰি গৈ ফুৰা।
ত।
সেয়াও।
বৰষুণ আহিছে, তহতৰ ফালে আহিছে নে নাই?
আহিছে আহিছে, অকন অকনকে মানে অকন অকণ পৰিছিলেই নেকি আকৌ ৰখিল আকৌ
উম, বহুত গৰজি কৰি আছে দেই।
উম।
আ পৰিব চাগে অলপ পাছত ধুমুহা - চুমুহা নিদিলেই হ'ল আৰু ভালে ভালে পাতলকে বৰষুণজাক দি গ'লেই হল। ধুমুহাটোলে বহুত অনিষ্ট হয়, বহুত বেয়া লাগে। গছত চৰাই - চিৰিকটিবিলাকো থাকে ন?
অ সিহঁতৰ বাহবিলাক
ই, উম তাহাঁতৰ বাহবোৰ ভাগি - ছিগি যায়। বেয়া লাগে। বাকী কি কৰিছ এতিয়া?
বাকী মানে এনে আমাৰ, নাই নাই খোৱা - বোৱা নাই কৰা। কওঁ নে নকও সেইটোও ঠিক নাই মানে যদি ভোক লাগে তেতিয়াহে কাৰণ খাই আহিছো ন।
অ, কি খোৱালে পিছে বাৰ্থডেট?
আত মাছ মাংস তাৰপিছত ভাত দালি নেমু কুমৰি ঘন্টা তাৰপিছত আলু আৰু লেচৰি মাহৰ সেই ফ্ৰাই কৰি দিয়া ডিপ ফ্ৰাই ভাজিটো
অ মানে ডাঙৰকে পাতিছে ন
অ আৰু কেক চেক দিছে পায়স চাহস আকৌ লা গোলাপ জামুন সেয়া
উম
এ আমাৰ পৰিয়ালৰে
অ
এ দাদাৰ মানে পুতেক এটাৰ দুবছৰ হৈছে
উম উম
অ কমকে
দিনতটো ঘৰতে আছিলি নে কৰবালে গৈছিল
আছো ঘৰতে আজি কালিহে ওলাই গৈছিলো অলপ
কত
এইয়া টাউনৰ ফালে গৈছিলো চিনেমা এখন চাবলৈ
অ চিনেমা এখন অ মইয়ো দেখি আছো সেইখন টেলাৰ দেখি আছো মানে মোবাইলত অ কাহিনীটো কওচোন অকণমান
কাহিনীটো মানে কি প্ৰথম খণ্ডটো তই চাইছো জানো
নাই চোৱা বাৰু প্ৰথম খণ্ডটো প্ৰথম খণ্ডটো মানে অকণ বুজাই পেলাই ক যাতে গোটেইখিনি বুজি পাওঁ তেনেকুৱা
মানে প্ৰথম খণ্ডটোত হয় আৰু ল'ৰা কেইটামান থাকে স্কুলত পঢ়ে তাৰপিছত তেনেকে সেই স্কুলতো ছোৱালী এজনীও ভাল পায়
অ
তেনেকে থাকি কৰি থাকে তাৰ পিছত কি আৰু ভাল পাই থাকে এইবিলাক আৰু ম মোবাইলৰ কাৰণে কি কি হৈছে সেনেকুৱাই জনোৱাৰ নিচিনা কাহিনীটো আৰু মোবাইলৰ কাৰণে আজিৰ যুগত কি হৈছে কি কি নাই হোৱা সেইখিনিকে দেখাই আৰু
ভাল মানে জ্ঞান এটা দিয়ে আৰু সমাজক
জ্ঞান এটা দিয়ে মানে কি মোবাইলৰ মানে সেইটো যিটো ভিডিঅ'টো সিহেঁতে মানে চিনেমাখন বনাইছে
উম
এইটো দিনত যেন মানে মোবাইলৰ নাচি নে মোবাইল তেনেকুৱা দেখাইছে পি চি অ' যে টেলিফোন বিলাক তেনেকুৱাহে যে নাছিলে সেনেকুৱা দেখাইছে প্ৰথমতে সেনেকুৱা দেখাই কৰি লৈ কিনে তাৰ পিছত প্ৰথম প্ৰথমতহে আৰু ছোৱালী এজনী থাকে বোৱাৰী এজনী গিৰিয়েকজন হেৰি কৰিবলৈ আৰ্মিত যায় তাই মানে বোৱাৰীজনীয়ে হেৰি কৰিবলৈ আহে সদায় ফোনন কৰেহি পিচিত তেনেকেনেকে পি চি অ জনৰ লগৰজনৰ লগত পি চি অ মানুহজনৰ লগত বন্ধুত্ব গঢ়ে সেনেকে সেনেকয় তেখেতলোকে বাৰু এটা ভুল কাম কৰে তেখেতলোকে অলপ বেয়া পথত যায়গে চিনাকি হ'ল বুলিয়েটো হয় এনেকে যাবগৈ নালাগে বাৰু সেইখিনিকে দেখাই আৰু
মানে দেখুৱাই আছে আৰু মানুহক ভাল কৰিবলৈ কাৰণে যে এনেকুৱা কৰিব নালাগে সেইকাৰণে
অ, সেইটোৱে অ', সেইটোৱে বুজাবলে দেখাইছে মানে বুলিবা ছোৱীজনীক বোৱাৰীজনী মানে সেনেকে পেলাই থাকি থাকি অকলশৰীয়া হৈ যায়, গিৰিয়েকটো আৰ্মি কৰে। থাকি যায় ন' সেইটো কাৰণে তাই মানে মানুহজনৰ লগত কথা পাতি বন্ধু হ'ল। বন্ধু হৈ কিনে এনেকে সিহতৰ পাৰ আছিলে বোলে, পাৰ মাংস বনাও ল'ৰাজনক মাতিলে খাবলৈ তেনেকে আহি কৰি চিনাকি হৈ কৰি প্ৰেমত পৰিল দুইজন। অবৈধ প্ৰেম বুলিয়ে ক'ব পাৰি আৰু মানে, তাৰপিছত তাহাঁতৰ চকুত কিন্তু মই ক'বলৈ গ'লে তাহাঁতৰ এতিয়া কোনো নাছিলে হয়, ধৰা বন্ধা কৰিবলৈও গিৰিয়েকো নাছিলে ওচৰত। সেইটো কাৰণে তাহতে আগবাঢ়িব পাৰিলে ইমান খিনি, তাৰ পাছত কি আৰু তেনেকে এনেকে মানে কোনোবাই কোনোবাই যোনে যোনে গ'ম পায়। তেখেতলোকে বা আমি কিন্তু বা লগাই দিম তেনেকে অলপ মানে ব্লেকমেইল কৰে। ব্লেকমেইল কৰি কৰি চ বোৱাৰীজনীৰ লগত তাহাঁতেও বদ মাছ কাম কৰেগে বেয়া কাম।
আচ্ছা।
তেনেকে পেলাই থাকি থাকি চোৱাৰ পিছত মানে চবেই যেতিয়া গ'ম পাই যায় ন' তেতিয়া গ'ম পোৱা পিছত মানে হেৰিটো আহি পায় মানুহতো আহি যায় গিৰিয়েকজন। তাৰপিছত কোনোবা এজন অ', আহিছিলে এদিন মানে তাৰপিছত আহি পেলাই দেখিলে এনেকে মানুহ এজনৰ লগত। মানে ব্লেকমেইল কৰি কৰি ছোৱালীজন বোৱাৰীজনীৰ লগত মানে বুজি পাইছই নহয়?
উম, উম, উম, বুজিছোঁ।
মষ্টি কৰি থাকোতে মানে এজনৰ লগত ধৰাই পৰিলে তাৰপিছত তাইকো ঘৰৰ পৰা উলিয়াই দিলে। মানুহজনকো ফাঁচিয়ে দি দিলে ডাইৰেক্ট, সেয়ে তাৰপিছত আৰু স্কুলৰ ল'ৰাকেটা মানে বৌজনীক বহুত ভাল পায় আৰু তাৰপিছত সিঁহতে লা ষ্টত মানে শেষত সিহঁতে মাৰিলোঁ বুলি কয় আৰু সিহেঁতেয় মাৰি পেলালে বুলি মানুহজনৰ কথা কয়। কৈ মেলি পেলাই ত খিনি জেলত যায়গে আৰু তাহাঁতে তাৰ পিছত এবাৰ ছেকেণ্ড খন মানে এতিয়া চিনেমা খন যে বনাইছে তাত মানে তাহাঁতে ডাঙৰ হ'ল আৰু মানে। ডাঙৰ হৈ পেলাই এতিয়া ওলাই আহিছে, তেনেকুৱা দেখাইছে আৰু বৌজনীক পিছত সিঁহতে বিচাৰে।
উম।
যতীন বৰাও আছে একে শেষত দেখাই যেনিবা যতীন বৰাক। আমাৰ জুবিন দাৰ ভইচটো শুনাই দিয়ে যতীন বৰা প্ৰথমতে মানে তেখেতক অকল গা টো দেখাই থাকে আৰু মুখত এনেকে কিবা এখন পিন্ধি থাকে। মুখা এখন তেনেকে জুবিন দাৰ মাতটো ল দিছে আমাৰ হিমন্ত মামাৰ মাতটো দিছে আৰু কাবাৰ কাবাৰ তেনেকে মাত দিদি মানে দেখাই আছে আৰু তেখেতক চবেই মানে ভাবিছে কোন হয় এইজন। হিমন্ত আমাৰ হিমন্ত মামাৰো মাত দিছে জুবিন দাৰো মাত দিছে চবেই মানে পুৰা মানে হেৰি হৈ আছে আৰু তাৰ পিছত পাছত গৈ গৈ পেলাই সেনেকে আৰু সকলোৱে থাকে, এই যে আমাৰ অসমৰে হয়, ছোৱালীজনী আমাইৰা বুলি যে এজনী ছোৱালী আছে আমু বুলি যে সৰু ইনফ্লুৱেঞজাৰ এজনী যে সেইজনী ছোৱালী আছে।
অ'।
মানে এহঁতে চব ডাঙৰ হৈ যোৱা দেখালে ন' ত' মানে এটা ল'ৰাৰ গাৰ্লফ্ৰেণ্ড এজনী মানে বিয়া গুচি গ'লগে। সেইজনী ছোৱালী হৈছে আৰু আমু বৰ ধুনীয়া। এক্টিং কৰিছে দেই ছোৱালীজনীয়ে মই মানিছোঁ আৰু, ইমান সৰু কম বয়সত অ' চাৰি পাঁচ বয়সতে ইমানখিনি এক্টিং কৰা ধেমালি নেকি। বাকীখিনি নকও দে, তই গ'লে চাবিগে যদি চাওগে।
অ', অ' যাব
তোক যদি গোটেইখন কৈ দিও তোৰ ৰসটো নাইকিয়া হৈ যাব নহয়।
উম, হয় দে।
বৰ ভাল লাগিলে কিন্তু অলপ অলপ ভূতৰ নিচিনাও কৰি দিলে। পিছত মানে গম পায় যে গাওবুঢ়াজন বদমাছ আছিলে। সেইটোৱে আৰু তেখেতে মানে ভূ-ভূতৰ ভয় চবকে দেখুৱাই কিনে তেখেতে বৰ বেয়া কাম কৰি আছিলে সেয়াই আৰু। সেইটোৱে শিক্ষা দিছে মানুহক যে মোবাইলটো থাকিলে বুলি বেয়া কাম কৰিব নালাগে। মোবাইলটো যে ভাল কামতো ব্যৱহাৰ কৰিব লাগে, অন্ধ বি কৰিব নালাগে সেইবোৰে শিক্ষা দিলে আৰু।
উম, উম, বুজিছোঁ।
ভাল লাগিল কিন্তু চাই।
মনোৰঞ্জনমূলকো হয় ৰহস্যজনকো হয় ন'।
অ' বহুত ৰহস্যজনক হ'ল কিন্তু দেই।
উম।
আমিতো প্ৰথমতে ভাবিছিলোঁ যে বুলিকে জুবিন দাৰ মাতটো কেনেকে ওলাইছে আমি দুয়োজনে মানে এখেতৰ লগত গৈছিলোঁ ন' চাবলে। দুয়োজনে মানে ভাবিছোঁ এ, জুবিনদাৰ মাতটো কেনেকে আহি গ'ল, জুবিন দাৰ কি এখন কি মানে তেখেত নাইকিয়া হোৱা আগতে ইয়াত কৰিছিল নেকি কোনো গম নোপোৱাকে, আমি সেনেকে ভাবিছিলোঁ প্ৰথমতে। তাৰপাছত যেনিবা নহয় যতীন বৰাহে আছে, একে শেষত ওলাই আৰু যত তিন বৰা, ভাল লাগিলে কিন্তু হ'লেও।
উম, উম, উম, মানে কাহিনীটোৰ মানে ক্লাইমেক্সটো মানে ধুনীয়া দিছে আৰু।
উম, ভাল দিছে।
উম।
চাব যাব পাৰোঁ, সেহেঁতে হাঁহ চুৰ কৰিব যায়, ল'ৰাকেইটা যিকেইটা জেলৰ পৰা আহিছিল ন' সেইকেইটাৰ পিছত মানে সেই কৈছিলো যে ছোৱালী এজনী ভাল পাইছিল তাই বিয়া গৈছিল বুলি। আ, মোৰ মাক আৰু মানে সেহেতে দুখতে বুলি পা মোৰ মোৰ গাৰ্লফ্ৰেণ্ডজনী বেলেগলৈ বিয়া হৈ গুচি গ'ল বুলি দুখতে তাহঁতৰ ঘৰৰ হাঁহ চুৰ কৰিব যায়। একচৰ ঘৰৰ হাঁহ খাম বুলি, চুৰ কৰিব যাওঁতে ফচি কৰি ছোৱালীজনীকে এনেকে বুলি পা মানে এটা ফচি যায়। এটা প-দৌৰিবলৈ পলাবলৈ নোৱাৰে কাৰণে ফচি যায় সেহেতে ছোৱালীজনীকে কিডনেপ কৰাৰ নিচিনা দেখাই, ছোৱালীজনীক লৈ পেলাই সেনেকে যায়গে।
অ' আচ্ছা এনেকুৱাহে হয় মানে।
সেহেতে জমনি কৰি কৰি হাঁহ চুৰ কৰিব যায় একে শেষত সিহঁতে একে মানে কিটনেপাৰহে বনেগে। সিহঁতে ভুলতে ভুলতেই ফচে প্ৰত্যয়েকবাৰে।
অ' আচ্ছা।
চাবিগে ভাল লাগে, তই নাচাৱে অসমীয়া চিনেমা সেইকাৰণে বোলো তোক বোলো মুখ সতে কৈ দিও আৰু চাবলৈ মন যায় যদিও তোৰ।
অ, চাব পাৰি এনেকে ভাল
অ', মই বৰ ভাল পালো কিন্তু দেই বিদুভাইখনৰ নিচিনাই মানে জমনিও ওলাইছে। মানে পুৰা ৰহস্যজনক ওলাইছে।
উম,
ভাল লাগিলে চাই।
উম,
পিছে আজি এতিয়া ঘৰৰ চব গৈছিল নেকি বাৰ্থডে খাবলৈ।
মানে দেউতা আহিছে ন ঘৰলে তাৰপিছত আমি মা, মই, ভন্টি কলো ফ্ৰাষ্টে। তাৰ পিছত আকৌ মানে এই দেউতা থাকিলে মানে সিহঁতৰ বৰ ভাল পায় দেউতাক মানে একদম বা মলগুলি মাতে এতিয়া যেনেকে মানে গম পালে ঘপকে যে আমাৰ ঘৰত তে আছো বুলি
কোন দাদানো তোৰ বিয়া পাতা মই চিনিয় পোৱা নাইচোন।
এ সিটো পাৰে আমাৰ মানে ককা লাগে আৰু আমাৰ ককা আৰু আইত তাৰ মানে পিতেক সেইটো।
অ',
হেনেকে।
অকে।
সেয়াই এতিয়া মানে দেউতাহঁতকো মাতিলে এতিয়া সন্ধিয়া গৈছে আৰু।
অ',
এই মায়ে মোক আহি পেলাই কৈছেহি একে দহাই - দহাই বোলে মাতি পঠিয়াই আছে বোলে। সিহঁতে বোলে তেওঁ নগলে কথাটো বেয়া হয় বোলে যাক
উম-উম। সেইটোৱে ঘৰৰ অ, নিজৰ উম, নিজৰ মানুহ ন মাতিলে গলে ভালো লাগে নিজৰ- নিজৰ পৰিয়ালৰ ঘৰত গৈ।
সেইটো আকৌ যদি যোৱা নাযায় মানে সন্মান নিদিয়া নিচিনা লাগে নহয় হয়। মৰমটো কমি যায় মানে কথাটো সেইটোৱে।
সেইটোৱে যাবই লাগে দে। বাকী ঘৰত বাকী চব গৈছিল ন?
অ, এতিয়া মানে চব যোৱা নিচিনা হল আৰু ভাইটি দেউতা এতিয়া গৈছে আমিতো অথিনি গৈ আহিলো ন।
অ, হওক দে ঐ হ'ব দে নহ'লে বৰষুণ দিছে নেকি পানী চুইচটোকে দিওঁগে ৰ কাৰেণ্ট আকৌ নাথাকিলে অসুবিধা হব উম, হ'ব দে।